হেল্ল' অ বিজু অ বিজু কি খবৰ
খবৰ ভালে তোমাৰ?
মোৰো ভালে চলি আছে।
মোৰ আজি ইভিনিং ডউটি আছে।
অ ইভিনিং নিকি। আৰু মোৰ এতিয়া মই এই কি। নাইট কৰি মৰ্ণং
অ নাইট ডিউটি কৰি মৰ্ণং ডিউটি মাৰি আছা। মাৰিলে তো মৰ্ণং অ হয় নেকি ধনঞ্জয় ডিওতি তু মাৰিছ উ ঠিকে আছে বা বাকী ঘৰত তেনে ভালে আছে না
চব ঠিকে আছে তোমাৰ কোৱা? অ
আছে আছে আছে গোটেই খিনি ঠিকে আছে চব
অ অ অ কোৱা বোৱা চাওঁ এ কি কয়
হয় নেকি অ তাকে ইতে খাই ল কি বাা বনাই কি খাবা বাা ময়ো খাম ৰ'বা অকনমান দেৰিকে বৰ্তমান খোৱা নাই। সেইটোৱে আকো বাকী ক ঘৰতেনে বাবু ঠিকে আছে হেল্ল'। অ কাটি দিছা নেকি? কাটি দিছা তই। হেল্ল', অ। অ তাকেতো ক। নেপ নেপ নাই নেকি তোমাক তাতে
নেটৱৰ্ক মানে আমাৰ গোটেই বিল্ডিংটো বন্ধ না। অলপ মানে নে শু হয় আমাৰ পিনে। আৰু সেইটো সেইটো সময়ত অফিচ চফিচ চব কি ক চলি থাকে নহয় সেইকাৰণে অলপ নেটৱৰ্কটো
অ বিজি হৈ থাকে ন অ সেইটো কাৰণে ন।
অহ। আজি কি ইভিনিংত আজি ইভিনিঙত আহিবা না? অ অ অ আৰু এই কি কয়
কি ক আৰু বাকী আৰু সেইয়াই আৰু ইভিনিং ডিউটি কৰিম আৰু চাও কি কৰো। বাকী আৰু এতিয়া বৰ্তমান বাকী তোমাৰ এনে কি হ'ল? বাকী বিজনেচদি ক কথা কৈছিলা যি এটা।
কিহৰ কিহৰ?
তুমি দি বিজনেছৰ কথা কৈছিলা মোক সিদিনা
আৰে কি কম ৰে ভাই এইটোৰ এইটোৰ পিছে লাগি আছো যদি কামটো হয় চ তোমাৰ কথা নহয় চবকে জনাম মই।
অ সিটো হলে ভাল আৰু মোৰো মানে মইও জইন কৰিম বুলি ভাবি আছো আৰু।
অ অ অ তুমি এ কি ক তুমি আছা জহান আছা চবক মানে লৈ কেনে
যাব পাৰি অ চলিব লাগিব সেইটোৱেতো কথা সেইকাৰণে
উ অ ক অকলে মানুহ একোৱে কৰিব নোৱাৰি জানাই তই
অ হয়টো হয়
চবক লৈ কেনে যদি
এতিতো অল, অ'! বাকী সেইতিতো হয় আৰু, সেইয়া লাহে লাহে বিজি কেছটো চলি গ'লে ভাল হয় আৰু।
অ' অ' হয়! আৰু তোমাৰ, অ'! অ'! আৰু তোমাৰ, বাবু চাবু কেনেকা?
বাবু বেমাৰ হৈছিলে মাজতে, অকনমান ভাল পালে এতিয়া।
কি হৈছিল বাবুৰ?
এ কি হ'ব আৰু, সেই সৰু বাচ্ছাতটো গমেই পাইছা আৰু।
অ' আচ্ছা, আচ্ছা, এইবিলাকতো অ'! অ'! এইবিলাকতো নৰ্মাল কথা, হৈয়ে থাকে, অ' অ' যেনেকা ৱেদাৰ চেঞ্জ হয়
অ' সেইটো হয়।
হয়হে থাকে।
অ' ভাল পাইছে এতিয়া মেডিচিন খুৱাই দিছো অলপ।
অঁ!
সেইটোৱে, বাকি
চাবা কিন্তু নাই, নাই চাবা কিন্ত এতিয়া মেডিচিনৰ এক্সপাইৰী ডেট আৰু এইবিলাক
অ এইটো চাব, অ' বাচ্ছা বাচ্ছাক এইেটো চাই কিনে খোৱাব লাগিব নহলে হেৰি হ'ব না।
নহ'লেতে কি কৰে জানে না, তাতে কলা টিক কৰি দি‌ দিয়ে নতুনকে এই ষ্টিকাৰটো লগাই দিয়ে।
অ' সেইটো হয়।
অ'! আজিকালিৰ এইবিলাকে গেম চলি আছে।
উম!
অলপ চাবা, অ' অ' আহ, অ, আহ, কি ডিচকাউন্টৰ কথা কি কৈ আছিলা?
সেয়ে আৰু, ‌ মেডিচিননৰ ডেটটো চাব লাগে ভালদৰে আৰু।
অ' অ' অ' কিয় আজিকালি চচিয়েল মিডিয়াতটো কিমান কি
চ' চলি আছে, তাকে অ সেইটোতো গমেই পাইছোঁ আৰু এক্সিডেন্ট বিলাকো হৈ আছে। কিবা হৈছে এই বহুত কিবা কিবি আজি আজিকালি, আজিকালি জানেই দেখোন আৰু ইণ্টাৰনেটৰ যুগ চলি আছেই, আৰু
বাকী খবৰ ভাল না তোমাৰ?
আছো আছো আছো আছো তুমি তুমি ঠিকে আছ অ তাকাই তো ওলা তেতিয়া উমম দিয়া দিয়া হ উম ঠিক আছে দিয়া হেল্ল'অ